ভালেনে খবৰ?
অ ভালেই, আপোনাৰ খবৰ ভালে নে?
আছো দিয়া। ভাত-চাত খালা?
অ খালো। আপুনি খালে?
অ খালো, ইমান গৰম দিনটো।
অ বহুত গৰম সেইটো কাৰণে মানে। মানে মই এটা কথা অহ বৰো বৰষ বৰষুণ মানে ধৰক বৰষুণ ৰ'দ দি পিনে পুৰা বেমাৰ কৰি দিছে।
অ তাকেই কোৱা।
অ সেই মানে ধৰক এ বৰষুণে পুৰা একে মানুহৰ চৰ্দি, জ্বৰ সেইটো কৰাই দিছে।
অ তাকেই হয় দিয়া আৰু
নাই গৰম বন্ধ হ'ব নহয়। আহা মাহত, তেতিয়া যাম আৰু তেতিয়া যাম।
এনে ভাত পানী খালে?
ভাত পানী খালো। তোমালোক এনে কবাত ফুৰিব যাবা নেকি?
আমি এতিয়ালৈকে প্লেন নাই কৰা, মই মানে এই গৰম বন্ধত মানে মুভি মানে চৰ্ট মুভি এখন বনাম বুলি ভাবিছোঁ।
অহ।
সেইটো কাৰণে মানে অ সেইটো কাৰণে মানে মই কনচেপ্ট এটা সুধিবৰ কাৰণে আপোনাক ফোনটো মাৰিলো। মানে ধৰক কেনেকুৱা টাইপ বনালে মানে মোক মানে ভাল মোক মানে এখন মানে স্কিৰিপটাইপ লাগে মানে, কেনেকুৱা টাইপ স্কিৰিপটাইপ হ'লে হবমানে সেইটো কাৰণে সুধিব কাৰনে।
আচ্ছা তো মানে তোমাকে কণ্টেন মানে তুমি ধৰা, এই প্ৰথম কোৱাচোন এই আইডিয়াটো তুমি ক'ৰ পৰা পালা?
ধৰক মানে মই আইডিয়াটো বিচাৰিলো মানে ধৰক মানে এনেকুৱা মানে যো যোনে যোনে মানে কৈ আছে মানে ধৰক মানে এই চোপা চুপীখন চালো যেনেকৈ সেনেকুৱা ধৰনে এইখন মানে সেইটো কাৰণে মানে ইস্পায়াৰ হৈ মানে বনাম বুলি ভাবিছো, ধৰক মানে সিহঁতেতো ফাৰ্ষ্ট মানে আগতে মানে এনেকুৱা চৰ্ট চৰ্ট ক্লিপ চৰ্ট চৰ্ট এটা ক্লিপে দিছিল ন সেইটো পা মানে।
অহ।
সেইটো কাৰণে মানে।
আচ্ছা।
সেইটো কাৰনে ভাবি, অ মানে সেনেকুৱা টাইপ বনাব পাৰি মানে ধৰক ইমান লাভষ্টৰী নবনাও মানে ধৰক সেইখন অকণ কমেডি টাইপে হয় ন দৰক মানে এখন ইমান লাভষ্ট অকন সেয়া টাইপে ধেমালি টাইপ এ সেনেকুৱা টাইপ এখন বনাবো মানে ধৰক কেনেকুৱা টাইপ ক্লিলিপ বনালে ভাল হ'ব?
অঁহ।
মানে মানে এনেকুৱা টাইপ নিজে ধৰক আপোনাক মানে ধৰক মই এনেকুৱা দিম মানে এটা এটা এটা পাৰ্ট টাইপ দিম মানে ধৰক আজি পাৰ্ট দিলো কাইলৈ দিম আকৌ আকৌ এনেকুৱা মানে ধৰক এ পোন্ধৰ দিনৰ পোন্ধৰটা ক্লিপ দিম, মানে গোটেই ক্লিপখনৰ মানে পোন্ধৰটা ভাগ ভাগ কৰি দিম মানে।
অ' - অ'।
মান সেইটো কাৰণে, এনেকুৱা টাইপ। এনে কওঁকচোন কেনেকুৱা টাইপ বনালে ভাল হব?
মোৰ মতে কেনেকুৱা জানা, মানে তোমালোকে ঠিকেই ভাবিছা, আম বেয়া ভাবা নাই। মোৰ মতে কি হয়, যোনকেইটা অ'- কেৰেক্টাৰ তুমি- তুমি প্ৰথমতে তোমাৰ ফ্লিমখনৰ কাৰণে কেইটা কেৰেক্টাৰ তুমি চুজ কৰিবা। ঠিক আছে? তাৰ ওপৰত সেই কেৰেক্টাৰ গিটাক কোনটো ৰোল দিবা। টো।
মোৰ মতে- মোৰ মতে কেইটা ৰোল দিলে ভাল হ'ব কওঁকচোন।
সেইটোতো মোৰ আইডিয়া তেনেকুৱা নাই, কিন্তু মই বা কীখিনি কথা এনে কব পাৰিম, যে তুমি ধৰি লোৱা যদি এখন ফ্লিম এখন বনাম বুলি ভাবিছা, তো স্ক্ৰিপ্ট লিখিবলে সবতকে বেষ্ট নিজৰ লাইফ ক্ৰিপতকে বেলেগ বস্তু একো নাই, হয় নে? তো তোমাৰ লগত ঘ টা নিজে - নিজে ঘটা কিছুমান অ'- ঘটনা, ধৰি লোৱা হাঁহি উ থা বা কান্দা- মানে দুখ লগা তেনেকুৱা কিছুমান ঘটনা মানে তোমালোকে কালেক্ট কৰা, যোনকেইটা ল'ৰাই কৰিম বুলি ভাবিছা, ঠিক আছে? তাৰপিছত কেৰেক্টাৰ ডিচাইড কৰা। কোনটোৱে কি কেৰেক্টাৰ ল'ব? ঠিক আছে? তাৰ পিছত উ- মানে বাকীখিনি।
ধৰক, মই এনেকুৱা দিম মানে ধৰক, এ মানে ধৰক, এটা ডন টাইপ দিম ধৰক, এটা মানে ফেলিয়াৰ, ধৰক মানে মানে সি মানে একজামত বেয়া কৰে। সি মানে- মানে ধৰক সেনেকুৱা জেগাত- মানে ধৰক, মৰিব যোৱা টাইপ কৰিব। সেনেকুৱা টাইপ মানে স্কিপটো বনাম। মানে সি মানে- তাৰ মানে বহুত দুখ মানে জিন্দেগীটো মানে, গম পাইছে?
পাৰা, তেনেকেওঁ দিব পাৰা। কিন্তু এইটো কমেডি-হৰৰ টাইপত বনাবলে হ'লে
মানে ধৰক মানে, এ- এটা চাইডে মই কমেডিও বনাম, এটা চাইডে মানে অকণ মানে দুখ
অ'। সেইটো- সেইটোও হ'লে ভাল হয়।
অ' মানে চবৰ পৰা এটা - এটা স্ক্ৰিপ মানে। আপুনি মানে স্কিপখন লিখি‌ দিলেই হ'ল মানে।
অ' - অ', মই বাৰু ট্ৰাই কৰিম দেই। মই ট্ৰাই কৰোঁ- কৰিম হা, কিন্তু বস্তুটো কি হয়, তোমালোকে কিছুমান আইডিয়াবোৰ ক আইডিয়াবোৰ তোমালোকৰ নিজৰ লগত ঘটনা- ঘটা ঘটনাবিলাকে হেৰি কৰি থাকিবা, বুজি পাই ছা? স্ক্ৰিপত কবা, মই সেই বস্তুটো ধুনীয়াকে মিলি লিখি দিম।
অ' - অ'।
ঠিক তেনেকা হ'লে ভাল হ'ব আৰু।
মই সেইটোৱে ভাবিছোঁ। ধৰক মানে, মই নিজে ঘটা ঘটনাই দিম মানে ধৰক এনেকুৱা টাইপ দিম মানে ধৰক মানে গোটেই ঘটনাটো মানে মানে চবৰ কাৰণে অকমান - অকমানকৈ দিম মানে ধৰক, বেছি দীঘলকৈ নহয় মানে, অকণমান - অকণমানকৈ ধৰক থাৰ্টি পাৰ্চেণ্ট, টুৱেণ্টি পাৰ্চেণ্ট, সেনেকুৱাকে টাইপ কৰি দিম। মানে বেছি - বেছি কৈ নিদিওঁ, মানে চব মানে স্ক্ৰিপটো মানে মই মানে চব মানে অ'- ধৰক মানে গোটেইখিনি সোমেই পিনে এটা স্কিপ বনাম মানে, সেনেকুৱা টাইপ বনাম বুলি ভাবিছোঁ মানে ধৰক। আপোনাক মই বনাই দিম কি - কি হব মানে আপুনি অকল মানে সেই স্ক্ৰিপখন মানে ধৰক, মানে এটা মানে- এটা ছাই- ছেটিংছ দি বনাই দিলে হ'ল মানে ধৰক এইটো জেগাত এইটোত দিলে ভাল হ'ব, এইটো জেগাত এইটো দিলে ভাল হব, সে
অ' - অ' - অ'। ম‌ই এইটোও চাই দিম বাৰু।
অ কোনে কোনটো ডাইলগ লিখিব কোনে কোৱৰে মান আপু আপুনি যদি আপুনি যদি দিয়ে তেনে ডাইৰেক্টটো আপুনীয়ে লিখি দিব ন। নেক কি ক'ব মানে
উম নাই নাই নাই স্ক্ৰীণতে থাকে মানে এ তাতে ডাইলগটো দিয়া হ'ব তেওঁলোকক।
অ ডাইলেকটো দিয়া হ'ব মানে নিজৰ বাৰে ক'ব নালাগে?
হয়তোৱে নিজৰ ফালৰ পৰা স্কিৰিপটো হয়তো হিচাপতে লিখে ন। স্কাপ্টটো লিখাৰ পিছত
অ স্কিপ্টটো লিখাৰ পিছত মানে সেইটো মানে তাক কৈ দিয়ে মানে ধৰক এইটো এইট কবি এনেকুৱা টাইপ হয় ন?
অ এতিয়া তোমাৰ হিচাপত তোমাৰ মাইণ্ডৰ কেইটা কেৰেক্টাৰ আছে।
মোৰ হিচাপতটো ধৰক টুৱেণ্টি কেৰেক্টাৰটো লাগিবই কিয় কি মানে ধৰা কোনবাত কোনবা কোনবা মানুহক ইষ্টানমেট বুলি কয় যে যোনটো যে ইষ্টানমেনটো লাগিব।
অহ স্তানমেনটো অ, অহ।
সেনেকুৱা দুটামানটো লাগিবই ধৰক মানে যদি এখন যদি কমেডি বনাব যাও তাতো মানে বেকেটাটুৰ বহুত লাগে মোৰ মানে টুৱেনটি মান লাগিব মানে ধৰক ছোৱালী মানুহও ল'ব লাগিব ধৰক গাত
অহ ছোৱালী মানুহ টু লাগিবই অকল লৰা হ'ল
ছোৱালী ল'ম মানে পোন্ধৰটা লৰা ল'ম।
পাঁচজনী ছোৱালী পোন্ধৰটা লৰা।
মানে আৰু ডাঙৰ মানুহ অ অ আৰু তেতিয়া তাত মানে ডাঙৰ মানুহো লাগিব ধৰক মানে কাৰোবাৰ মাক হব লাগিব।
অ অ ডাঙৰ মানহতো হৈ যাব বাৰু, অ।
ধৰক যোনটো গুণ্ডা হ'ব তাৰ মাকজনী দেখাব লাগিব অকল মানে।
অ অহ অহ বেছি কেৰেক্টাৰ খিনিকো মানে তুমি হাইলাইট কৰি দিব নোৱাৰা।
অ অ অ। ধৰক কাবাক মানে বেক বেকটে অকল মানে কাবাক মানে এনেকুৱা কৰিব লাগিব কাবাক বেকত থৈ দিব লাগিব তাৰ অকল আৱাজটো দিয়া হ'ব।
অ অহ।
এনেকুৱা কৰিব পাৰি কিন্তু মোৰ মতে। মানে মোৰ মতে এনেকুৱা চলি আছে মানে ধৰক এট টাত আপুনি ধৰক এন ফাষ্টে ক্লিলিপটো অকমান দিলো ন মানে ধৰক থাৰ্টি ফৰ্টি মিনিটচৰ এটা ভিডিও' বানাই মানে আপলোড কৰিলো। ছেকেণ্ড ভিদিওটো সেনেকুৱা টাইপ মানে বেছি দীঘল নবনাও গম পাইছে দীঘল দীঘল ভিদিও কোনো নাছাই। শৰ্ট চট কৈ পিনে দিম বুলিলে ভাল হ'ব মানে মোৰ মতে।
অ অ অ অ। তেনেকুৱা হলে নাই প্ৰথমতে তোমালোকে যোনটো পদক্ষেপ লৈছা সেইটোয়ে কৰা, সৰু সৰুৰ পৰাহে মানুহ ডাঙৰ হয় নহয় ঘপককে তুমি ডাঙৰ এখন বনাব গ'লে তেতিয়াচোন বহুত হেৰি হ'ব।
অ সৰু সৰু বনাই ল'লে ধৰক মানে গোটেইখিনি মানে য'ত যে মই ইউটিউবত দিলে মানে ইউটিউবত গোটেইখনে দিম কিন্তু মানে যেতিয়ালৈকে থাৰ্টি মানে ধৰক এই চিনেমাখন মই পুৰা মানে এ থাৰ্টি পুৰা থাৰ্টি নিদিয়ালৈকে মানে পুৰা যেতিয়ালৈকে মাহৰ শেষ নহয় তেতিয়ালৈকে‌ ইউটিবত নাধালো মানে।
অ অ।
ইউটিউবত মানে সৰু সৰুকৈ চৰ্ট দি থাকিম মানে যেনেকৈ অহ। মই মনে শ্বৰ্ট শ্বৰ্ট এটা এটাকৈ দি যাম গম পাইছে?
অ।
শ্বৰ্ট শ্বৰ্ট কৈ দিলে তে ভাল হৈ যাব মানে মোৰ মতে।
শ্বৰ্ট শ্বৰ্টকৈ দিলে ভাল হয়, কিন্তু জোন
তোমাক কি কৈছে?
নহয় শৰ্ট শ্বৰ্টকে দিলে ভাল হয়, কিন্তু পু ডাইলগ বিলাকটো কব পাৰিব লাগিব ন।
অ অ। ধৰক মানে ডাইলগটো
মানে এই
পিছে মাজত তাৰ মানে এখন ব্লেংক অকন আহিব না যত মানে সেই ব্লেংকখনৰ মানে কাটি পিনে মই সোমিয়াই দিম তাত। মানে তেতিয়া মানে তাত লিখি দিম নেক্সপাৰ্ট অন ফ'ল' মি। যাব হলে মানে। সেনেকুৱা টাইপ কৰিলে মানে ভাল হ'ব, ধৰক মানে তেতিয়া মানে মানুহে যিটো মানে ধৰক,
অ অ।
সিমানটো নাচাব ন সেই, গোটেই ডাঙৰ এখন মানে এটা ক্লিপ দিয়া মানে চাই ভাল
সেইটোয়ে। আৰু মানে তোমাৰ বস্তু স্তটো কি নেচৰেল হব লাগিব ন, নে এক্টিং কৰাৰ নিচিনা নহ বা। গম পাইছ নাই নেচৰেল মানে তোমালোকৰ লগত সেইকাৰণে মই কৈছোঁ তোমাকৰ লগত ঘটা ঘটনা যোন যেনেকুৱা আছে, কিছুমান মোৰ লগত শ্বেয়াৰ কৰিবা। মোক বা লিখি থবা, তোমাৰ কে যোনদিনাখন এখন মিটিং হব লাগিব সেই মিটিঙত সেই বস্তু খিনিক বুজাই দিয়া লাগিব। আৰু তোমাৰ ভাল কেমেৰা লাগিব। আৰু অলপ মানে মানে অ। কেমেৰাটোতো এদিন আহিব।
অ মেম ধৰক, মোৰ মোৰ মতে মই টুৱেণ্টি এইট নাহে। লৈ আহ মানে মোৰ মতে এনেকুৱা মানে মানে ধৰক, টুৱেণ্ট এইটতে গোটেইখিনি মিলি কথাটো পাতি লওঁ নেকি?
হয় অ।
মানে চবে মিলি পিনে সন্ধ্যা কথাটো পাতি ল‌ওঁক। সন্ধ্যা যদি আধাই আপুনি যদি সন্ধ্যা আধা চবে নিজৰ এটা ই চবে নিজে কথাটো এটা কবছ
অঁ।
আৰু মই আৰু আপোনাক যোনখন কৈছোঁ প্ৰথম সেইখনেই লাগিব সেইটো তেতিয়া ভাল লাগিব মানে ধৰক।
অ অ অ। গম পাইছোঁ তেনেকুৱা হলে ভাল হ'ব। অ অ।
অকল মানে চাই ভাল লাগিব, ফোনটো বাজিলে মানে ভাল ানেল মডিলৰ গ ল
অ।
কিন্তু মোক কয়, আৰু লগত লগৰ এটা তাকো
এডিটিঙৰ লগত তোমাৰ মিউজিক খিনি লাগিব। মিউজিক।
কৰি ললে ধৰক এটা মাইক লাগিব অল মাইক এ এটা মাইক লাগিব কিনিব লাগিব অকল মাইক এটা। এ মাইকটোৰ হ'লে শুই যাব নহলে মানে ফোনটো হাতৰ
অ অহ।
এটা
মাইক উম অ টো মাইকটোতো লাগিব। কাৰণ কিয় এই কাপোৰত লগাই দিয়ে যে কিছুমান, সেই মাইকটো। কি কয় এইটো? বোমাৰ - বোমাৰ। বোমাৰ, অঁ।
সেইটো মই বুজি নাই মাইকটো যাব।
বোমাৰ নে কি বুলি কয়?
অ অ সেই মাইকটো অৰ্ডাৰ দিব লা
মানে গাত কাপোৰত লগাই দিয়ে মানে অ, এই যে প অ, এই পডকাষ্ট - চটকাষ্টবোৰ হলে যে লাগে যে সেইটোৱে। ঠিকে আছে তেনেহলে ন মানে কোনদিনাখন কি কৰা?
আপ আপুনি কোনদিনাখন আপোনাৰ ফ্ৰী থাকে?
অ অ মই ফ্ৰী যোনদিনাখন, মই তোমাক ফোন কৰি কৈ দিম দিয়া।
অ।
ঠিক আছে বাৰু হেল্ল? অ অ ঠিক আছে দিয়া বাৰু ন। মোৰ যে টোপনিয়ে ধৰি গৈছে জানানে কথা পাতি? উম, ঠিক আছে দিয়া বেয়া - চেয়া নাপাবা দেই, ইমান ৰাতি ফোন কৰাৰ কাৰণে।
অ অ
অ অ অ, ঠিক আছে দিয়া ৰাখিছোঁ।
পাইছ